অহ সেয়া কাপোৰ জিকালো বাচন ধুলো সে য়া কামে আৰু ৰুমত কাম থাকে নাই ৰ উম কি কৰি আছা
কি কৰিম ইমান গৰম দিছে বাহিৰত বিছনা পাৰি সোমাই আছো উম এই আঠ তাইৰ বতৰশত
আমাৰ ইফালে বাহগছ আছে নহয় পিছফালে দি ধুনীয়া বতাহ মাৰিছে বান্দৰো সোমাইছিল দৰ্জা কেইটা খুলি থৈছো দুটা সোমাইছিল সোমাই কিনে দালিত টোপোলা লৈ গৈছিল আৰু আলু নিচে ভুল নিচে অহ মই এইবাৰ আজি সেইটো ৰুমত গৈছো সেফালে দৰজাটো বতাহ সোমাই আছে কাৰণে বন্ধ কৰা নাই
বাবু কি কৰি আছে
বাবু কলেজ লগত গৈছে
ছাৰ লগত
লগৰ লগত, চুলি কাটিব গৈছে।
তই অকলে আছা
অকলে আছো ৰ
কি খালি
মই চাহ খালো ৰুটি বনাইছিলোঁ। আৰু ৰুটি খালোঁ। তই কি কাৰিছো
ৰুটি খালোঁ লগত
অহ পাযেলে কি কৰি আছে।
তাই কি কৰিব ব এনেই আছে।
কেতিয়া উঠিলে।
এনেই তাই সোনকালে উঠিছে গা পা ধুই মোও উঠিলো ৰ ‌সোনকালে যি গৰম।
অহ শুই থাকিব নোৱাৰি গৰমত।
উম
আৰু ৰাতিপুৱা হৈ গেলি সোন সোনকলে সদায় উঠা যায় না সেইটাই মতে সাৰি পাই দিয়ে।
আৰু নহয় অহ বন্ধৰ দিনত অলপ শুব মন যায় দে চোন চবৰে দেৰিলৈ। সেইটো কৈছো এই গৰমত নোৱাৰি দেচোন।
তাকে ক
কিয় কিন্তু এই গৰমত টোপনিও আহে বেছিকে।
গৰমত টোপনি মাৰবা নোৱাৰা
উম
বহি থাকিলেহে টোপনি টোপনি লাগে আন্টিয়ে কি কৰি আছে।
অহ আছে ৰ অহ আছে এনেই আছে।
অ
মুনো
তাই উঠছে ন সোনকালে টোপনি যাব এতিয়া।
উ উম কিবা খোৱলি নে।
তাইকতো বৰ্তমান এতিয়া চ তাইক নোকোৱাও ন আহ। মাহৰ পৰাই খুৱাব পাৰিম মানে এইটো মাহৰ পৰাই খুৱাব পাৰিম। আৰু খাতত সোমাব বনাম ৰ। আগষ্ট পাতিব।
অ
তই আহিবি
আহ যাম দেই। যাম দেই উম!
উ
এন্ত
খুব বেছি ডাঙৰকে নাপাতো নহয় সৰু সুৰাকে পাতিম
এই সৰকে পাতিলেও হ'ব যা।
উম আককল নিয়ম খিনিয়ে কৰিব লাগে মানুহ মাটি কি লাপ দাল আছে।
উম উম নৰিও দেগিলা মানুহ লাগে। কৰাৰ কাৰণে না
আৰু এই গৰমত ইমান যট পাতি থাকিবও নোৱাৰি। হয় ন নহয়। ভালে হৈছে জন্মদিন যে ঠাণ্ডাত পৰব গৰমত পলে নাপাতলেও হয় মন
অ
যি গৰম ইমান গৰমত মানুহ মাতিব নোৱাৰে আই গম
উম একেইতো আৰু কষ্ট হয়।
আহ
এইগিলাক কাম ঠাণ্ডা দিনত হ'লে ভাল হয়। পায়েলৰ বিয়াটো যদি ঠাণ্ডাত পাতিলে হয় ভাল হ'লে
ত গৰম হৈ বহুত গৰম দিব মোৰ বিয়াতে কেনেকুৱা গৰম দিব। বেয়া হৈ যাব তাকেটো কি কৰো
আৰু মেকআপ ক মেকপ তটো আৰু মই গেলো বেয়াই হ'ব বোলে সেইকাৰণে নাযাৱেই তো মই
হয় নেকি?
উম উম মই বোলাক কান্দি থাকিম সেইকাৰণে তাৰ মেকআপ বেয়া কৰিবা যাম।
সেইকাৰ সেইকাৰণে নাযাওঁ মই। একদিনা ফোন কৰি কিনে যি কান্দিছো মই সেইকাৰণে কৈছে তই নাইিব মোৰ
তই এতিয়াৰ পৰা কান্দি থাক হা, এতিয়াৰ পৰা কান্দিলে বিয়াৰ দিনা কান্দা নোওলাব। অ
অ এনেকে
অহ
অ বেয়াই লাগে দেচোন ইমান দিন একেলগতে থাকিলো না একবছ
বেয়াতো লাগিবই অ মই মই নিজে ভাব ছিলো মোৰ বিয়াত মই নাকান্দো কোনে কান্দিব অ তাৰ পিছত উপাই পাই যেতিয়া তাৰাছ আমাৰ পাপাই কান্দিলে নহয়। কান্দোতে আৰু মই মেকপ চেকপ কৰি ওলাইছিলো কান্দোতে আৰু মোৰ কান্দা ওলাই গৈছে নহয়।
উম
তাৰ পিছত কান্দিয়ে থাকো আৰু এনেকুৱা মেকআপ কৰা নকৰা সমান হৈ গৈছে
হয়য়ে যায় দেই কিছুমান মানুহ আছে চাবি অলপো নাকান্দে কিন্তু সিহঁতৰ মন গ কেতিয়া বা কেনেকে ধুৰি ৰাখে মই নৰো ভাই মই মোৰ বিয়াত জানানে মই এইবাৰ ফিড হৈ গৈছিলো। কবাইন নৰো মই ইমান বেয়া লাগিছে মানে মই কবাই নোৱাৰো। মায়ে অকলে আছে মাক কোনে চাব সিটোৱে খালি মোৰ টেনচন। ইমান কান্দিছো ইমান আৰু ইমান সোনকালেও বিয়া হৈ গলো না ভাবাই নাছিলো। ছিলো তাৰমানে এসপ্তাহৰ মাজতে বিয়া ঠিকো হৈ গল বিয়াও হৈ গৈছো।
উম তোৰ গিৰিয়েক তাৰে তহঁতৰ তাৰে
ৰে মালিগ
হয় নিজা ঘৰ আছে মালিগাঁও।
পন্ত।
ত জা‌ নে নাজা তাত।
যও মাজে মাজে ন যোৱা ন হয়য়, হওা আছে নহয়। বুঢ়া হৈ হৈছে বহুত, শদত নাই। উম আগ। দিনৰে মানুহ ও আমাৰ আগৰ দিন যে। চেডৰ ঘৰ, লডেক নাই এটা ডাঙৰ বাইদেউ আছে বিয়া হলে। হেৰিত নগাঁৱত বিয়া হৈছে।
অ। যাই থাকিবি খাও খব চাপেই হয় ন ন।
স মাজে মজে। বহুত বয়স হৈছে। তাকে গৈছিলো ৰজ। যোৱা মাহত গৈছিলো যাই কিনে এদিন থাকি আহিলো। উ। ইমান যাৱা নপৰে বাৰু তথাপিও যাও গেলি থাকা নাযায় ৰাতিপুৱাই গেলি গধূলি। গুচীয়া আহনেকে। অ ওচৰতে ন মমান টাইমো নালাগে। তাই ডিউটি চুতি কৰি আ। যদি যোৱা যায় একঘন্টাই যাই কিনে আকৌ বাহিৰও যায়। এনেকৈ আৰু। এতিয়া আমাৰ ভন্টিটো যে বিয়া হৈছে চাচোন কিমান দূৰত বিয়া হৈছিল। বিয়া পাচাই নাই এতিয়ালৈকে।
উ।
ইমান দিগদাৰ এতিয়া কিবা কৰে ভয়ে লাগে কিছুমান বস্তু আজিকালি কিমান কি হয় না। ইমান দূৰৰত বছ। যে জাং হেৰি, এনেতো মালদহত বিয়া হৈছে কিন্তু এতিয়া বৰ্তমান বেংগল। ত আছে। এ ভাল হয় ন বেয়া হয় ইয় জানে আৰু।
আজি অ কুট। মই এতি। গধূলা টাইমত ওলাই যাব লাগিব ৰ ইমান গৰম দিছে যাবাই লাগব আজি।
তাকেই তো। যাম ন ক মেলেলা তে একোয়ে নাই। উম।
ৰা।
চাহ ৰচোন কি হয় পিছ বেলা ফোন কৰিম দে। চাই থাকোতে মানে মোৰ চাহ কামে শেষ হোৱা নাই চোন কাম ধুনীয়া। কাৰ কামে কাম ওলাই থাকে, সেইদ। একদিন ঘৰত থকাতে তাৰমানে কামে কাম থাকেচোন। কালি বন্ধ থাকিলেও মই ঘৰত নাথাকো। কম দে পিছত মই।
অ অ অ অ দেই হ।
উম।
গম পাইছো।
অ।
অ হেৰি কৰিব পাৰা তই। উলাইব আহিব পাৰবি।
চাওচোন যাও চাগে কম দে ফোন কৰি জনাম দে।
সবাই আহিল আলা চাই আহিব তাইক মাৰ লগত থ।
আহ মই ফোন কৰি জনাম দেহ।
মই তাইকো লৈ যাব পাৰিম তো ন। মাও যাব খোজ কাঢ়ি যাব পাৰিম ন অ। দেই দেই আহিবিই তুই যাম দেই।
জাম দেহ।
উ ওচৰতেছো
কি খুৱাবি পুচকা খুৱাবি।
এই ফোচকা চোচকা পাতিহে তই সেই খুৱাব লাগে তই দুটামান মোক পইচা কাৱ। হয়তো একো।
উ নাইবিন্দয়ে দিয়ে নহয়।
অ
জোৱাইে দিয়া নহয় আমাক ভনি জোৱাইে?
অ দে ত খোৱমি পিছত।
নদী পায় লগ ফোন কোৱাব।
অ তাই খোৱাব আজি আমাক দুপী খোৱাপো আছে। তাত কিবা কিবি কিনিম।
অ নাই মন হেৰি দোকান আছে এটা। কশ্মিতিক আৰু পুচকাৰ দোকান আছে আৰু পপকৰ্নৰ দোকান। নেতা আছে আৰু এইতি হেৰি খেলে যে কি খেলা।
অ অ অ অ অ।
এক দহ টকা দিলে কিবা লাগে হেনতে সেগিলা আৰু। আৰু এটা ৰাধা চক্ৰ আছে। সেইয়া আৰু এটা ট্ৰেইন গাড়ী আছিল। ন নাই নাজানো আৰু সেই গিলা। আৰু ৰা চক্ৰতো কিবা চেফটিয়ে নাইচোন এক্ চাইডেহে ধৰা হেৰি আছে। ভয়হে লাগে।
তে পালা যদি আহিবি নহয়।
অ যাম দেই।
হয় নে নহয়।
পিচ বেলা উম দে।
যাই বাপাৰ ইম তটো আজিত যে তটো বন্ধ হয় নে নহয়।
আহ তাকেইতো যাম দেই। দে পিছে উম দে পিছে ঠিক আছে ৰাখো। উম দে হ'ব দে ৰাখো হা কাম কৰো বাই।